হেল্ল'।
হেল্ল', অ, কোৱা।
অ', কেনে আছা?
মই ভালে আছো দিয়া। তুমি কোৱা?
উম, আছো দিয়া, আছো ভালে আছো। আচলতে, আজিকালি ইমান কামৰ হেঁচা। কাৰো লগতে যোগাযোগ কৰিবই পৰা নাই অ'। তোমাৰ, তুমি বাৰু এতিয়া ফ্ৰী আছা নে নাই?
মই বৰ্তমান ফ্ৰী আছো। মানে মই জাষ্ট অফিচৰ পৰা আহি পাইছো।
অ', আতচ্ছা, আতচ্ছা। আ, তেনেহলে কি তুমি আ? অলপমান ফ্ৰেছ হৈ পিনে ফোন কৰিবা নে, এতিয়াও ঠিক আছা, কথা পাতিব পাৰিবা?
এতিয় পাতিম দে একো নাই। অকমান দেৰিকৈ লাগিলে ফ্ৰেছ হম, নে কি কোৱা।
অঁ', ঠিকে আছে বাৰু, অ', তুমি যি ভাল দেখা আৰু।
অ, আচলতে কি জানা আজিকালি কামৰ যিটোৱে হেঁচা পৰিছে ন মোৰ লগত। যোগাযোগ মানে মই, কাৰো লগতে কৰিব পৰা নাই ভালকে। তোমাৰ লগতোতো কৰিবই পৰা নাই, আজি তুমি নিজে ফোন কৰিলা বুলিহে।
তাকে ময়ো সেই কাৰণে, আছো, আছো দিয়া।
অকণমান বেছিকৈ পাতিম
অহ, অ, আছো দিয়া আছো মই ফ্ৰীয়ে আছো।
এতিয়া কোৱাচোন কেলৈ ফোন কৰিলা?
অ, নাই মানে। এ এনেই আৰু, মানে তোমাৰ খবৰ লব কাৰণে। আৰু এটা গুড নিউজ দিবলৈও ফোন কৰিছিলোঁ দেই।
উম। কোৱা? কোৱা?
অহ, এই নেটৱৰ্কৰ প্ৰব্লেম নেকি? তোমাক তোমাৰ মাতটোৱে শুনা পোৱা যোৱা নাই।
মানে কি জানা? আজিকালি নেটৱৰ্কতো ইম- মান অসুবিধা দিছে। মানে- আমাৰ ইয়াতটো অকমান পাহাৰৰ পাহাৰীয়া অঞ্চল- সেইবাবেতো ইয়াত অকমান বেছিয়ে প্ৰব্লেমটো পায় ফোন কৰিলে। তোমালোকৰ- টো অকমান পাহাৰীয়া ন তাত ঠাই খিনি।
অঁ অঁ আমাৰো হয়েই অলমান, সেইটো কাৰণেও প্ৰব্লেম হৈ আছে বহুত। আৰু এই বৰষুণৰ বতৰ যে, এই গৰমৰ দিনত আৰু এই বতাহ, ধুমুহা, বৰষুণ- সেইবোৰৰ কাৰণে আৰু এই তাঁৰ চাৰ ছিগে নহয়, সেইটোৰ কাৰণেও হ'ব পাৰে দেই। এ বহুত দিগদাৰ। এনেই কাৰেণ্ট চাৰেণ্টো কাটি দিয়ে আৰু লগতে ফোনৰ নেটৱৰ্ক- টো ইমান বেয়া হৈ যায়। বৰ দিক- দাৰ লাগে বিৰাট অসুবিধা মানে নিজৰ দৰকাৰী কাম খিনিও কৰিব পৰা নাযায় কেতিয়াবা।
অ' ঠিকেই কৈছো। বাকী ৰ'বাচোন মই যে ক'লো চাকৰিৰ পৰা আহি পালোহি জাষ্ট। মইতো এতিয়া এটা কোম্পেনীত চাকৰি পাইছো, তুমি গম পাইছা নে নাই?
কি কোৱা? কংগ্ৰেচুলেশ্যন দেই প্ৰথমতেই দি ল'লো।
এই ধন্যবাদ ধন্যবাদ।
কোন কোন কোম্পেনীত পালা আকৌ কোৱাচোন? মানে কেনেকুৱা তোমাৰ চাকৰিটো এতিয়া?
মই বৰ্তমান এমেজন কোম্পেনীত চাকৰি কৰি আছো।
বাহ বাহ বঢ়িয়া দেই, খুব ভাল।
অহ' তুমি কি কৰি আছা এতিয়া?
মই এতিয়া আচলতে এই- চৰকাৰী চাকৰিৰ কাৰণেই মই অলপ লাগি আছো ৰ'বা। এনেইতো দিয়াচোন, মোৰ আ হোম টিউচনচ বিলাক থাকেই- এই ঘ অ ঘৰত যায়ো মই কিছুমান বাতচ্ছাবোৰক পঢ়াওঁ, - আৰু লগতে মোৰ ঘৰতো আহে। তেনেকেই এতিয়া বৰ্তমান চলি আছো। কিন্তু, - লগতে চাকৰি এটা চৰকাৰী চাকৰিৰ কাৰণেও লাগি আছো ৰ'বা। ব কিবা হয় আৰু এতিয়া নাজানো। কিন্তু, লাগি আছো আৰু। পঢ়ি আছো, নিজৰ ষ্টাডিখিনি কৰি আছো।
অ' ঠিকেই কৰিছা বাৰু। আচলতে চাকৰি এটা যদি চৰকাৰী হয়, তেতিয়া বহুত সুবিধা হয়। তোমাৰ তেতিয়া, মানে- জব চিকিউৰিটিটো থাকে আৰু মানে। যিহেতু এতিয়া মই- চৰকাৰী চাকৰি পোৱাই নাই। উপায় নাপাই কিনে মই প্ৰাইভেটতে সোমাই দিলো আৰু। এটা ভাল পেকেজো পালো, সেইবাবে আৰু মই নৰখি কিনে মই- প্ৰাইভেটতে কৰি দিলো আৰু।
আচলতে কি জানানে? অঁ কোৱাচোন।
মানে আচলতে তুমি যে কৈছা, মানে নে- চাৰ চাৰ চৰকাৰী চাকৰি নোপোৱা কাৰণে তুমি সোমাইছা- কিন্তু, এনেকুৱা প্ৰাইভেট য'ত তুমি এমেজনৰ নিচিনা কোম্পেনী- তাতে সোমাইছা যেতিয়া আৰু তোমাৰ কথাই নাই। তোমাৰ তাতে- পেকেজতে তুমি মানে গোটেই এজন চা গভমেন্ট এমপ্লইয়ে ইমানখিনি- নাপায় নিজৰ চাগে, লাইফ টাইমত এজন ইমান ডাঙৰ এটা মাল্টিনেচনেল কোম্পানীত সোমোৱা এজনে যিমান খিনি পেকেজ পায় মানে এটা বছৰত সেইটো বাবে একো বেয়া নহয় দিয়া, ভালে কৰিছা যি হৈছে ভালেই হৈছে দিয়া। তোমাৰ আঁহ আগৰটো জীৱনলৈকে মানে বহুত বহুত শুভেচ্ছা থাকিল দেই। বহুত ভাল লাগিছে এইটো খবৰ পাই পিনে।
অঁ তোমাক আকৌ এবাৰ মই ধন্যবাদ জনাইছো, আচলতে কি জানানে মই বৰ্তমান এটা নতুন প্ৰজেক্ট এটা চলি আছে মানে মোৰ। সেইটো কাৰণে মানে মোৰ একেবাৰে মূৰৰ বিষ উঠি গৈছে। অঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কেৱল লেপটপটোতে মই সন্মুখতে বহি থাকিব লগা হৈছে। মানে একদম নিজৰ বাবে একদম সময়ে নোহা নোহোৱা হৈছে মানে। তাৰ মাজতে এটা ভাল খবৰো পালোঁ দিয়াচোন, মানে আমাৰ প্ৰজেক্টটো সফল হ'ল। আৰু মোৰ বৰ্তমান প্ৰমোচনো হ'ল সেইটোৰ বাবে।
বঢ়িয়া বঢ়িয়া বহুত ভাল লাগিল, বাকী পাৰ্টি কেতিয়া দিবা সেইটো কোৱা। আৰু কিন্তু এটা কথা কওঁ দেই আহ তোমাৰ এই সফলতাৰ বাবে বহুত সুখী হৈছো মই, আৰু যোৱা দুমাহে তুমি আমাৰ ফোনবোৰো মানে আঁহ মানে ফোন কৰিছিলো তুমি ব্যস্ততাৰ কাৰণে তুমি মানে অলপমান আঁহ ধৰিব পৰা নাছিলা। সেইটোও অলপমান বেয়া লাগিছিল কিন্তু, এতিয়া খবৰটো পাই মানে দুগুণ ভাল লাগিছে। ত' সেইটো কাৰণে বহুত বহুত শুভেচ্ছা লগতে পাৰ্টি টো দিয়া এতিয়া জল্দি তোমাৰ।
নিশ্চয় দিম পাৰ্টি তোমাক নিশ্চয় দিম, তুমি সেইটোত টেনশ্যন নল'বা। আচলতে কি জানানে, মই ইগনৰ একেবাৰে কৰিম বুলি ভবা নাছিলো মানে ইগনৰটো মোৰ কৰা গৈছে। কাৰণ কামৰ কাম যিহেতু এতিয়া মোৰ সেইটোৱে ত মই গুৰুত্ব ভাৱে মই কৰিবই লাগিব দিয়াচোন। আৰু মন পুতিটো কৰিবই লাগিব, যিহেতু প্ৰমোচন এটাৰ কাৰণে মই সেইটো কাম হাতত লৈছো। আৰু এতিয়া বৰ্তমান ছাকচ্ছেফুল হৈছো। দিন ৰাতি একেকাৰ কৰি কিনে কামটো কৰিলো যিহেতু, সেই কাৰণে এতিয়া চাকচেচ পালো। সেইবাবে দুইদিন তিনদিন মান তোমালোকক ইগনৰ কৰা গ'ল আৰু। ভাবিছো ইহঁতো লগৰে হয়, পাছত চম্ভালিব পাৰিম ইহঁতক। কল কৰি কিনে হ'লেও, সেইবাবে অলপ ইগনোৰ কৰা গ'ল আৰু। তাৰ বাবে মোক বেয়া নাপাবা আৰু।
নাই নাই নাই, তোমাৰ কথাটো একদম এশ শতাংশই সঁচা। আহ কেৰিয়াৰ বা পইচা জীৱনৰ গুৰুত্বপূৰ্ণ অশ অংশ হয় এটা এটা। কিন্তু সেইবুলি আমাক আৰু পাহৰি নাযাবা, কিন্তু জানো দিয়াচোন, পাহৰি নোযোৱা। তুমি তেনেকুৱা নহয়, মই ধেমালি কৰিছোঁ, আৰু মানে কি আৰু সেইটোয়ে জনাইছো। বাকী আৰু এতিয়া এইটো খবৰ পাই পিনে আৰু মই পাৰ্টিৰ কাৰণেহে ৰৈ আছোঁ আৰু এতিয়া। পাৰ্টিটো দি দিবা ধুনীয়াকে।
পাৰ্টি দিম বাৰু আৰু একটা কথা কওঁ দেই মানে। আজিকালি মানে এই যান্ত্ৰিকতাবোৰে মানে। মানে আমাক ইমান যে গ্ৰাস কৰিছে নহয় মানে। আমি মানুহবোৰ একেবাৰে যেন লাহে লাহে ৰবট হৈ গৈছোঁ। একদম ৰবটৰ দৰে হৈ গৈছো মানে সেইকাৰণে একদম মানে এন কেৱল টক টকা আৰু শাক চেজৰ পাছত দৌৰি দৌৰি। এদিন দেখিবা মানে, হাতত সকলোৱে আছে কিন্তু আমি আনন্দ কৰিব পাহৰি গৈছোঁ মানে এনকা অ বস্ত হৈছে এই কথাতো ন, মই হ'লে কৰিছো কিন্তু দেই।
ময়ো ময়ো এইটো কথা সঁচাকে মন কৰিছোঁ যে আমি মানুহবোৰ সক, আমাৰ মানুহবোৰ বুলি নকওঁ, গোটেই সমাজখনে অকল টকা আৰু ছাকচেছ, এই দুটা মানে মানে কোন কেতিয়া কোনো মানে কাক, নি পিছত হৰুৱাই থৈ পিনে মানে পিছত এৰি থৈ কোনে আগত যাব পাৰে। সেই প্ৰতিযোগিতামূলক মানে জগতখনতেই আমি খিনি আজিকালি মানে ব্যস্ত হৈ পৰিছোঁ আৰু এটা এটা ৰবট তুমি কোৱাৰ নিচিনাকে এটা এটা সম্পূৰ্ণৰূপে ৰবট হৈ পৰিছো আমি এতিয়া আৰু কি কবা আজিকালি, কোৱা
আৰু এই যোৱা কেইবা দিনো ধৰি মানে মই, মানে ইমান টেনচনত আছিলো। মানে, সে কথাবোৰে ভাবি ভাবি যদিও মই মোৰ নিজৰ কামত, প্ৰজেক্টটোত ব্যস্ত আছিলো মই মাজে সময় এইবিলাক কথাই ভাবি ফুৰিছিলো, কিন্তু জানে আ তোমাৰ লগত যে, মোৰ মানে মনটো বিৰাট পাতল এতিয়া ধুনীয়াকৈ তোমাৰ লগৰবোৰ অলপ বাহিৰত ওলাই আহি অলপ হানতি পাইছোঁ, তোমালোকৰ লগত কথা পাতি বিৰাট শান্তি পাইছোঁ। বুজিছা?
উম বুজিছো আহ যিয়ে যিমানেই যি নহওক দিয়াচোন যিমানেই, মানুহৰ জীৱনত টকা পইচা নাহকছ আ মানে উন্নতি নাহওক কিয় আম আপোন মানুহখিনিৰ বাবে সদায় মানে, এটা সুকীয়া এখন ঠাই থাকে সকলো মানুহৰে লগত, আৰু লগতে আপোন মানুহখিনিৰ লগত কথা বতৰা পাতিলে মনটোও খুব, পাতল লাগে দিয়াচোন। আৰু যিমান যি হ'লেও তুমিও আ আগন্তুক, উম বছৰত তোমাৰ জীৱনৰ যিমান আহ, তুমি যিমান উন্নতি হোৱা, যিমান টকা-পইচা ঘ নঘটা নহওক কিয়, তুমি সময়, নিজৰ আপোন মানুহখিনিৰ কাৰণে উলিয়াবই, কাৰণ সেইটোকে নিজৰ কেয়াৰ লোৱা বা কেয়াৰ লোৱা বুলি কয়, উম।
আচলতে ইয়াকে কয়, আচল বুজাবুজি মানে পইচাৰে সুখ কিনিব নোৱাৰি। সুখ পোৱা যায় এই কিছুমান সৰু সোৰা মুহূৰ্তহে, আৰু বুজিছা।
উম, আজি কিন্তু আমি দুয়োটাই বৰ ডাঙৰ ডাঙৰ লেকচাৰ দিলোঁ দেই।
ঠিকেই ক'লা, বহুত লেকচাৰ দিলোঁ বাৰু আজিলৈ ৰাখিছোঁ। আমি পাৰিলে দেওবাৰে এবাৰ লগ হ'ম নে কি, কোৱা? যিহেতু তোমাক গৰম গৰম পাৰ্টি দিম।
হ'ব লাগিবই অ' হ'ব লাগিবই নিশ্চয়। নিশ্চয় হ'ব লাগিব কাৰণ বহু দিন লগ পোৱা নাই।
ঠিক আছে বাৰু দিয়া।
দিয়া দিয়া তুমি ফ্ৰেছ হোৱা কাৰণ ইমান দেৰি পৰাতো কথা পাতি- পাতি আছোঁ অলপমান ফ্ৰেছ হৈ লোৱা যোৱা অকমান ৰেষ্ট লোৱা উমঁ'।
ঠিক আছে বাৰু দিয়া হঁয়।